হেল্ল',
ভালে আছে নে?
আছো - আছো আপুনি?
অ, ভালে মই কি কৰি আছ এতিয়া।
এ - এনেই বহি আছো ৰ'ব ইমান গৰম।
হয় আজি গৰম বহুত দিছে। কওকচোন কি বিষয় লয় আজি আপুনি ফোন
অ, মই মানে ফোন কৰিলো যে অসমৰ আমাৰ ভ্ৰমণযোগ্যৰ যিবিলাক ঠাই আছে মানে অসমৰ মানে ভাল ভাল ঠাইবোৰ আৰু তাৰ ওপৰত কথা পাতিম বুলি ফোন কৰিছিলো আপোনাক?
খুব সুন্দৰ বিষয়।
হয় - হয় উম, আপুনি এতিয়া কি ভাবে মানে আৰু অসমৰ কোনবোৰ ঠাই আপুনি ভাল পায় বা কেনেকুৱা ধৰণৰ ঠাইত আপুনি ভ্ৰমণ কৰি ভাল পায় ক'ব পাৰিবনে?
অসমৰ ঠাইসমূহ ক'বলৈ গ'লে বহুত ঠাই আছে যেনেকে ধৰি লওক শিৱসাগৰ হওক কাজিৰঙা হওক। আপোনাৰ ভাল যদি জলবায়ু চব ভাল লাগে তেতিয়া ডিমা হাচাও যাব পাৰিব আপুনি।
অ, ঠিকেই কৈছে বাৰু অ, অসমৰ মানে ঠাই বুলি কলে ক'লে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বা ঐতিহাসিক আৰু সংস্কৃতিৰ মানে অপূৰ্ব মিশ্ৰণটো ইয়াত তাৰ মানে বহুত ধুনীয়া ধুনীয়া দেশ মানে স্থান আছে আৰু ত আপুনি কোৱাৰ দৰে হয়। কাজিৰঙা নেচনেল পাৰ্কখনো আমাৰ মানে একদম লেখতলগীয়া আৰু।
এনেকুৱা ক'বলৈ গ'লে বহুত ঠাই আছে যেনেকে আমাৰ গুৱাহাটীতে ক'বলৈ গ'লে মানে ধুনীয়া - ধুনীয়া ঠাই আছে তেনেকে বিখ্যাত কামাখ্যা মন্দিৰ আছে আমাৰ
হয় - হয় আৰু কামাখ্যা মন্দিৰৰ মহত্বটো আমি সকলোৱে জানোৱেই। অ, নীলাচল - অ, নীলাচল পাহাৰত অৱস্থিত কামাখ্যা খ্যা মন্দিৰটো আৰু অসমৰ গৌৰৱ মা মাজুলীৰ কথাও আমি জানো। পৃথিৱীৰ অন্যতম বৃহৎ নদীদ্বীপ আৰু ইয়াৰ মানে সত্ৰ বা মুখাশিল্প আৰু লোক সংস্কৃতি প্ৰাকৃতিক পৰিবেশক মানে সকলোবোৰ আকৰ্ষণীয় কৰি তোলে আৰু মাজুলী হ গোটেই বস্তু খিনিয়ে।
হয় নিশ্চয়।
অ' আৰু ক'বলৈ গ'লে
এতিয়া আপুনি অসমৰ ঠাইসমূহ ক'বলৈ গ'লে আপুনি মানে কেনেকুৱা-কেনেকুৱা ঠাইত গৈছে অসমৰ?
অসমৰ ঠাই বুলি ক'লে বহুতো ঠাইত ঘুৰিবলৈ গৈছিলোঁ বা বহুতো ঠাইত অ' শুনিছোঁ যাবলৈ পৰা নাই যদিও অ' পাহাৰ অঞ্চলত হওঁক মানে পাহাৰ যিহেতুকে সকলোৱে ভাল পায় ত হাফলংৰ মানে কথা মই ক'বলৈ যাওঁ হাফলঙো গৈ গৈছিলোঁ এবাৰ মানে হাফলঙৰ যি আদৰ্শ ঠাই খন মানুহ মানে মানুহৰ যিবিলাক তেখেতসকলৰ অ' আদৰণীয় ভাৱ তাৰে মানুহবি বিলাকৰ মানে খুবেই আকৰ্ষণীয় আৰু যি পাহাৰৰ সেউজীয়া মানে সৌন্দৰ্য্য বা অ' তাৰে এইবিলাক কুঁৱলীৰ মানে দেখাত আকৰ্ষণীয় হৈ থাকে, মেঘবোৰ তলত নামি অহা যেন লাগে। বা হ্ৰদ হওক মনোৰমতো মানে জলবায়ু বিলাক মানে সম্পূৰ্ণ খিনিয়ে মানে লেখত ল'বলগীয়া আৰু।
নিশ্চয়-নিশ্চয় আ তাৰ ভিতৰত ক'বলৈ গলে আমাৰ বৰপেটাৰ যোনটো কীৰ্তন ঘৰ আছে সেইটোও লেখত ল'বলগীয়া তাত যিটো হোলী উৎসৱ উদযাপন কৰা অ, হয়।
হয়-হয় একদম নিশ্চয় যোনটো হোলীৰ মানে সেই সমাগম সেই হোলীৰ দিন কেই টাত মানে দেউল লৰ মানে যোনখিনি ভাল লগা মুহূৰ্ত আৰু মানে বৰপেটাত গৈ মানে সেইখিনি অনুভৱ কৰিব পাৰি মানে দেউল উৎসৱটো কেনেকুৱা দৌল উৎসৱ তো তাত মানে বৰপেটাত যাই কিনে এ আমি মানে অনুভৱ কৰিব পাৰো যে ইমান ধুনীয়া এটা পৰ্বও যে আছে যে সেইকাৰণে যে আমাৰ অ, কৃষ্ণ আৰু ৰাধা আৰু কৃষ্ণই যে হ-হোলী খেলিছিল সেই ক্ষেত্ৰটোত মানে আমি বৰপেটাত গৈ কিনে আমি অনুভৱ কৰিব পাৰো মানে।
হয় এটা মানে প্ৰেমৰ উৎসৱ যিহেতু মই নিজে এজন বৰপেটিয়া সেইকাৰণে মই গৌৰৱ অনুভৱ কৰো আৰু সিখিনি হোলীক লৈ পেলাই।
হয়-হয় একদম ঠিক কথা কৈছ আৰু অ, ইতিহাস প্ৰেমীসক সকলৰ বাবে মানে এয়া শিৱসাগৰখন অতি গুৰুত্বপূৰ্ণ আৰু যাত যিহেতুকে ৰংঘৰ হওঁক, ৰংঘৰ, তলাতল ঘৰ, জয়সাগৰ মানে সকলো খিনি আছে যিহেতুকে আৰু আহোম যুগৰ মানে যিবিলাক ঐতিহাসিক মানে কাৰ্যবিলাক আছে মানে অ, সকলো ধৰণ ণৰ বস্তু বিলাক আছে সেইবিলাকো মানে চাবলগীয়া আৰু।
হয়। মানে শিৱসাগৰ গলে এজন ধৰি লওক ইতিহাসবিদৰ কাৰণে সেইখন মানে বহুত গুৰুত্বপূৰ্ণ মানে ঠাই শিৱসাগৰখন মানে গোটেই অসমৰ মানে অতীত তো তাত সোমাই থাকা বুলিটো ক'ব পাৰো
হয় একদম ঠিক কথা কৈছে মানে অসমৰ অতীত মানে শিৱসাগৰৰ লগত জড়িত আধা সংখ্যক মানে শিৱসাগৰৰ লগত জড়িত বুলি আমি ক'ব পাৰো আৰু
হয় হয়
অ আৰু আজিকালি মানে পৰ্যটনে অসমৰ অৰ্থনীতিকো মানে যথেষ্ট অৰিহণা যোগাইছে দিয়কচোন মানে অৰ্থনৈতিক ক্ষেত্ৰতো বহুত মানে আগবঢ়াই তুলিছে অসমক আৰু ইয়াৰ ফলত মানে বহুতো মানুহৰ মানে কৰ কৰ্ম সংস্থাপনৰো সুযোগ হৈছে আৰু বা আৰু ধৰি লওক যেতিয়া ঠাই এখনত এটা আহ কিবা অ শিল্প হওক বা কোনোবা মানুহ এজনে চাবলৈ আহে পৰ্যটক এজনে চাবলৈ আহে সেই পৰ্যটন স্থান খনত মানে এটা বৃত্তিমূলক সেয়া বস্তু মানে আমি গঢ়ি তুলিব পাৰো দোকান দি হওঁক বা সেই স্থান খনত গাড়ী ৰাখিলৈ দি হওক মানে আমি মানে আমাৰ অথনৈতিক টো সবল কৰি তুলিব পাৰো আৰু
হয়
আ
আৰু ইয়াৰ ভিতৰত যদি মই ক'ব যাও আৰু আছে গোৱালপাৰাৰ আপুনি শ্ৰী সূৰ্য পাহাৰৰ নাম শুনিছেনে
হয়, হয়, শুনিছোঁ, শুনিছোঁ।
সেইখন অন্যতম মানে এখন ঠাই তাতো বহুত ধৰণৰ প্ৰাচীন ইতিহাস তাতে, তাতো আছে
অ, আৰু ক'বলৈ গ'লে অসমৰ চাহটো চাৰি চাইদে বিখ্যাতে আ, আপোনালোক সকলো অ, সকলোৱে জানে বা অসমৰ চাহৰ সৌন্দৰ্য য বা ইয়াৰ অপূৰ্ব প্ৰাকৃতি দয্য মানে, ইতিহাসৰ পাততো লিখা আছে বা বৰ্তমান আমাৰ কিতাপ হওক সকলো বিষয়তে আমি মানে পাওঁ আৰু অসমখনৰ মানে এইবিলাক সৌন্দৰ্যবিলাক মানে, আ মি মানে হেৰাব নোৱাৰোঁ মানে আৰু ধৰক, লেখত ল'বলগীয়া আৰু
হয়, হয়
তাকে আৰু, আৰু কেনেকুৱা ধৰণৰ আ, আপুনি ভ্ৰমণ কৰি পাইছেনে?
অসমৰ মই বিভিন্ন ঠাইত ভ্ৰমণ কৰি পাইছোঁ, কিন্তু অসমত ঠাইসমূহ ভ্ৰমণ কৰাটো বহুত টান, কাৰণ সকলো ঠাইতে নিজৰ নিজৰ এটা সুকীয়া সুকীয়া বস্তু আছে
হয়, হয়
নলবাৰীত আপোনাৰ ধৰি লওক পাগলাদিয়া নদীটো তাৰমানে অন্যতম বস্তু। কেতিয়াবা নদী পানী আহি যায়, কেতিয়াবা পানী নাহে, এইটো এটা বচাবলগীয়া বস্তু। আৰু আছে আপোনাৰ বেলচৰ মন দিৰ‌ আছে নলবাৰীত প্ৰসিদ্ধ।
হয়, হয়। অ', বেলখৰা মন্দিৰৰ কথা ক'বলৈ গ'লেতো বহুতখিনিয়ে ওলাই যিহেতু ময়ো নলবাৰীৰে বাসিন্দা। অ', তাৰে যোনটো মহ-অ', মহৎ ত, আৰু বেলখৰৰ মন্দিৰৰ বা আৰু যোনটো বালিলেচৰ মন্দিৰ আছে, তাৰেও যোনবিলাক মানে অ', পুৰণিকলীয়া যোনবিলাক কথা বা অ', যিমান যি ধৰক অ', পুখুৰীটোৰ কথ হওঁক, গোটেইখিনি ক'বলৈ গ'লে মানে, এটা বহুত ডাঙৰ পাতনি মেলিবলগীয়া হয়, আৰু।
হয়, হয়, সময়টো নহ'ব, আমাৰ ডাঙৰ পাতনি মেলিবৰ কাৰণে। কালি আমি কথাটো আলো-আলোচনা কৰি
হয়, আৰু পৰ্যটক হিচাপে মানে আমাৰ কিছুমান দায়িত্বয়ো থাকিব লাগে, হেইটো আপুনি কিনিক কোৱা ধৰণৰ কি ভাবে মানে?
প্ৰত্যকজন অসমীয়াৰে এজন দায়িত্ব থাকিবই লাগিব, কাৰণ বাহিৰৰ পৰা মানুহ যেতিয়া আহিব আমাৰ অসমত তেওঁলোকক ভালকৈ ভাল, ভাল ঠাইসমূহ দেখুওৱা। ভাল, ভাল কথাবিলাক শিকোৱা। তাৰে গুৰুত্বপূৰ্ণ মহত্ববিলাক ক'ব পাৰিব লাগিব আমি, তেতিয়াহে মানুহ আমাৰ তাত আহিব চাব।
হয়, দিয়ক আৰু মানে ভ্ৰমণস্থলীত আমি যদি প্লাষ্টিকবিলাক নেপেলাওঁ বা আৱৰ্জনাৰ মানে এটা নিৰ্দিষ্ট স্থান মানে পেলোৱা স্থান কৰি দিওঁ বা গছ গছনি নচ নকৰোঁ, বন্যপ্ৰাণীকো যাতে আমি অসুবিধা নকৰোঁ, বা মানে আৰু বিভিন্ন ধৰণৰ‌ এনেকুৱা ধৰণৰ যদি আমি পদক্ষেপ গ্ৰহণ কৰোঁ, তেতিয়াহ'লে হয়তো আকৌ মানে বেছিয়ে মানে আমাৰ সো সৌন্দৰ্য্য বৃদ্ধি হ'ব, কাৰণ অ', সেউজীয়া উদ্ভিদবিলাকে মানে অসমখনক মানে বহুতো ৰূপত মানে ভাল কৰি তুলিছে আৰু, কাৰণ আ, বৰ্তমানটো ত' আমি যেনেকৈ সেউজীয়া উদ্ভিদবোৰ ধ্বংস কৰি আছোঁ বা গছ গছনিবিলাক কাটি আছোঁ, তাৰফলত মানে অসমখন মানে অকমান মানে সেই সৌন্দৰ্যৰ পৰা হয়তো লোপ পাই কিনে বহুত তললৈ নামি আহিছে বুলি ক'ব পাৰি। হয়, আৰু উম, আৰু ক'বলৈ গ'লে পৰ্যটনস্থলীত মানে বহুত দিন মানে অ', মানে বহুতো মানে কথা আছে আৰু, আৰু যেনেকৈ আপুনি ক'লে আ, কামাখ খা, মন্দিৰৰ কথা, কামাখ্যাত যোনটো অ', অম্বুবাচী মেলাৰ সময়ত মানে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু, সন্যাসী বা ভক্তসকলৰ আগমন হয়, আৰু যে, সেই সময়ত অ', কামাখ্যা মন্দিৰৰ দুৱাৰো বন্ধ কৰি দিয়া হয়, বা সেই মন্দিৰটোৰ যোনবিলাক মহত্ব সেইবিলাক চাবলৈ দেশ বিদেশৰ পৰা বহুত দেশ, বিদেশ আগ দূৰৰ পৰা মানুহ আ-আহি আমাৰ ইয়াতে অ', জমা খায় আৰু।
আৰু আমাৰ অসমৰ মানুহখিনিও মানে কি, অসমখন ভালকে তেওঁলোকে নাচাই, বাহিৰত গুচি যায় চাবৰ কাৰণে। আমাৰ অসমত বহুত এনেকুৱা ঠাই আছে চাব লগা আমি। সেইসমূহ আমি প্ৰচাৰ কৰিব লাগে বাহিৰত, বাহিৰত।
অ', একদম। মানে অসমৰ ঠাইখিনি শেষ কৰিহে হয়তো আমি মানে অ', বাহিৰৰ ঠাই যাব লাগে, কাৰণ অসমত যিহেতু ইমান সৌন্দৰ্য আছে, সেই সৌন্দৰ্যখিনি আমি আগতে উপভোগ কৰিব লাগে, তাৰপিছত হয়তো আমি দেশ, বিদেশ ভ-ভ্ৰমণ কৰিব লাগে আৰু।
কাৰণ প্ৰাকৃতিক সৌন্দৰ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে, আমাৰ অসমখন অন্যতম আৰু ভাৰতবৰ্ষৰ ভিতৰত।
হয় হয়, একদম। মানে ইয়াত যিখিনি প্ৰাকৃতিক সৌন্দৰ্য পোৱা যায় হয়তো ভাৰতবৰ্ষৰ অইন কোনো স্থানত মানে এই প্ৰাকৃতিক সৌন্দৰ্যটো পোৱা নাযায়।
পোৱা যায় যদিও খুব মানে অলপ ধৰি লওক কম।
অ', মানে বহু সংখ্যক কম আৰু মানে যিমান পোৱা যায়, তাৰ বহু সংখ্যক কমেই পোৱা যায়। ।
কাৰণ গছ গছনিটো সকলোতে থাকে কিন্তু যিসমূহ মানে আমাৰ প্ৰাচীন সভ্যতা, সেই সভ্যতাসমূহ পোৱা নাযায়।
হয় হয় আৰু পৰ্যটন বুলি ক'লে কেৱল আনন্দ লাভৰ মাধ্যমেই নহয় দিয়কচোন, আ ই মানে ৰাজ্যখনৰ মানেটো ক'লোৱেই যে টোকে অৰ্থনৈতিক শক্তিশালী কৰে, সেনেকুৱা ধৰণৰ কথাত। ত' অসমখনকো যেনেকৈ মানে, ধৰি লওক, যদি আমি, আমি যদি আমাৰ অসমৰ মানুহ বিলাকেই যদি আমি অসমখন যদি নাচাওঁ, তেনেহলে বাহিৰৰ লোকস সকলেনো কেনেকৈ গম পাব যে, অসমখন যেনেক কিমান ধুনীয়া যদি আমিয়েই তেখেতক
হয়, কাৰণ এতিয়া বহুত সুবিধাই পৰি আ সামাজিক মাধ্যম বহুত উন্নত হৈ পৰিছে আমাৰ এই সামাজিক মাধ্যমৰ যোগেদি আমি এএ প্ৰচাৰ কৰিব ব পাৰো আমি
হয় হয় একদম আমি প প্ৰচাৰ চাৰ কৰিব পাৰো দিয়ক চোন আ সামাজিক মাধ্যমৰ জৰিয়তে গোটেইখিনি আমা যিহেতু ইমান প্ৰকৃতিক সৌন্দৰ্য আমাৰ প্ৰকৃতিক সৌন্দৰ্য ভৰাল বুলি কোৱা হয় বা সাংস্কৃতিক ঐতিহ্য ভঁৰাল বুলি কোৱা হয় অসমখনক আৰু লোক সংস্কৃতিও আমাৰ বহুত তো কিবা কিবি আছে ত' আমি কব পাৰো যে অসমখন এনেকুৱা অসমখন তেনেকুৱা সেইখিনি আমি কব পাৰো আহ কাৰণ এইটো আমাৰ দায়িত্ব এজন অসমীয়া হিচাপে বা এজন অসমবাসী হিচাপে আৰু
হয় হয় নিশ্চয়
হয় পিছে আজি বহুত কথা পাতিলোঁ আপোনাৰ লগত বহুত বেছিয়ে ভাল লাগিল মানে আপোনাৰ লগত কথা পাতি মই অসমৰ বহু কথা জানিব পাৰিলোঁ বা অসমৰ গৌৰৱ মানে অসমৰ ধুনীয়া স্থান সকলো খিনি বুজিব পাৰিলো মানে বহুখিনিয়ে অ ভাল লাগিল আপোনাৰ লগত কথা পাতি আহ আজিলৈ এৰিছো নহ'লে
ঠিক আছে দিয়ক ধন্যবাদ
ধন্যবাদ